অ, ভাইটি ভাইটি অ আছোঁ এনে। তুমি আজিকালি নাহা যে?
উম! অ যাম মানে এইকেইদিন মানে কাম কৰি আছো ন অকমান বেলেগ কাম সেইটো কাৰণে মানে, সময় নাই পোৱা আকৌ সেইটো কাৰণে নাই যোৱা।
হয় নেকি? তোমাৰ কছটো কমপ্লিট হয় আক কো ন?
অ', অ' হ'ব আৰু মানে
তাৰছত ফিজটোতো দিব লাগে আকৌ।
অ হেল্ল'
হেল্ল'!
অ কোৱা, মই শুনাই পোৱা নাছিলো।
তোমাৰ ফিজটো দিব লাগিছিল আক।
অ', অ' দিম দিম। মই মানে এইকেইদিন মানে সময় নাই পোৱা ন! সেইটো কাৰণে মানে যোৱাই নাই। মই সোমবাৰে দিলে হ'ব না?
অ', অ' মানে সমবাৰে দিলে হ'বনে নাই? অঁ, অ, অ!
বাকী খবৰ পাতি কেনেকুৱা?
উ, খবৰ খাতিটো মানে ভালে। ভালে আছোঁ দিয়া। তোমাৰ তোমাৰ কেনেকুৱা?
মোৰো ভালে।
উম! তাৰপিছত কত আছা এতিয়া?
মই এতিয়া লগৰ লৰা ঘৰতে আছো ৰ!
উম! কিবা গৰম তহঁতৰ সেইফালে? হেল্ল'!
অ', অ', হয় নেকি?
উম!
বৰষুণ পৰি আছে নেকি? অ, আমাৰ পিনে ত আৰু আমাৰ এইপিনেটো আৰু বহুত মানে ৰ'দ, পুৰা একদম গৰম দি আছে। পুৰা একদম দুটামান পুৰা এচি এচি লাগাই দিছোঁ তথাপিও মানে বৈত গৰম।
হয় নেকি?
আমাৰ ইমান গৰম দিয়া নাই, বৰষুণ আহি আছে
অ অ অ মানে কিনখিনিয়া বৰষুণ পৰি আছে ন তহতৰ এই পিনে?
উম
হা?
গৰমৰ বন্ধটো দিছে বাৰু, এতিয়া ক'তো ফুৰিবলে নোযোৱা নেকি?
এতিয়া মানে যোৱা নহ'ব
উম পিছত অম্বুবচিত গৈছিলা?
নাই।
অম্বোবচিতো নগলা?
ন
কিয়? মানে কিবা প্ৰব্লেম হৈ আছে নেকি?
অ
অ অ সেইটো হয় বাৰু, মানুহৰটো প্ৰব্লেম থাকে
উম
তপিছত কিবা চাহ পানী খালানে?
চাহ পানী খাইছো ৰ, তে তুমি খালা নাই?
তুমি খালা নাই?
হেল্ল'।
হেল্ল।
কি কৈছা তুমি? হেল্ল'।
হেল্ল'।
কোৱা অ খালো।
অ এতিয়া কি কৰি আছা?
এ মই এতিয়া আছো এনে লগৰ হঁতৰ ঘৰত। কি ক কি কৈ আছা তুমি?
পূজাতো আহিলে আৰু দুৰ্গা পূজা।
অ দুূৰ্গা পূজাতো আহিলে অ।
কলে যোৱা প্লেন বনাইছ?
মই এইব মানে এতিয়া মানে উম প্লেন বনোৱা নাই মানে।
আ?
মানে প্লেন বনোৱা নাই এতিয়াও, ভাবি আছো যে শশাংক হঁতে কৈছে যে এইবাৰ বোলে ক'ত বা যাব বোলে ফুৰিব।
অ।
হেল্ল'।
অ গোৱা।
হেল্ল'
হেল্ল' হেল্ল'
কোৱা?
ভাত - পানী খালা নে?